অ।
আছোঁ ৰ'বা এনেই বহি আছোঁ কিনো কৰিম আৰু এতিয়া।
অহ বিহুৰ বতৰ।
উম। এতিয়াতো এনে বিহুৰ বতৰ হ'ব হোৱা নাই, বিহু এ এটা বিহু বাৰু গুচি গ'ল আৰু এটা বিহু হ'বহে এতিয়া।
অ কি হ'ল কি গ'ল পিছে মইতো ইমান নাজানো।
উম এনেই। অ এটা নহয় দুটা বিহুৱে গ'ল এটাটো আমাৰ জানুৱাৰীত গ'ল আৰু এটা আমাৰ এপ্ৰিলত। এ, জানুৱাৰীত যোৱাটো আমাৰ ভোগালী বিহু আৰু ব-আৰু এপ্ৰিলত যোৱাটো বহাগ বিহু মানে আমাৰ অসমীয়া কেলেণ্ডাৰৰ মতে বহাগ বিহুৰ পৰা। আমাৰ অসমীয়াৰ মানে যেনে আ, ইংলিছত জানুৱাৰীৰ পৰা নিউ নতুন বছৰ ধৰা হয়। তেনেদৰে আমাৰ অহ বহাগ মাহৰ পৰা আমাৰ অসমীয়া। কেলেণ্ডাৰৰ মতে মানে অসমীয়াত বছৰ ধৰা হয়, নতুন বছৰ বহাগ মাহৰ পৰা।
বহাগ বিহু বুলিত বুলি কথা নহয়।
হা।
বহাগ বিহুত বোলে তাতে ফাংচন হয় শুনিছো।
অ অ বহাগ বিহুত উম এনে মানে। মানে ক'ব গ'লে আগতে নাছিলে আগতে অকল মানে গছৰ তলত। ল'ৰা ছোৱালী বিলাকে ডান্স কৰে এইটো মানে মেইনলি ক'ব গ'লে। অ', যিবিলাক গাঁৱৰ ল'ৰা বা ছোৱালী পাৰে কাৰণে হয় আৰু আগতে যেতিয়া মানে এ ৰজা মহা। থাকিছিল তেতিয়া মানে অকল। উম গছৰ তলতে এনেকুৱা হৈছিল গছৰ তলতে বিহু মাৰিছিল আৰু ঘৰে ঘৰে গুচি। খন আগুৱাই গৈ আছে, যিমান বছৰ গৈ আছে, যিমান আধুনিক হৈ যাই আছে, সেই তেতিয়াৰ পৰা লাহে-লাহে আমাৰ বিহুটো ফাৰ্ষ্টতে বিহুটো ঘৰৰ পৰা বাহিৰ ওলাল চোতাললৈকে আহিল চোতালৰ পৰা আমাৰ উ মুকলি বিহু হ'ল। মুকলি বিহুৰ পৰা এতিয়া লাহেকৈ মঞ্চ বিহু পালে। এনেকে মানে চেঞ্জ হৈ চেঞ হৈ কিনে গৈ আছে।
অ' তুমি বিহু চিহু নাচানে নাই?
উম, মই বিহু নাছো।
অ'
এইবছৰ বাৰু এইবছ ছৰ বাৰু প্ৰগ্ৰেম কৰা নহ'ল কিনো এনে মানে প্ৰতি বছৰ কৰা হয় আৰু। আগতেতো আমি বয়োগ কৰিছিল।
অ' বিহুত বোলে গলত
অ' বিহুৰ এনে ক'ব গলে যদি অ' যদি তুমি প্ৰপাৰ বিহু দেছটো পিন্ধ তেতিয়া মানে, মূগা মেখেলাৰ আউজ, গলত জোনবিৰি ঢোলবিৰি। হাতত মুঠি খাৰু, মুঠি খাৰু গাম খাৰু দু ভিতৰত কোনোবা এটা পিন্ধিলে হয়। খোপাত কপৌ ফুল, গ বনা, কাকৈ ফণি মানে যেতিয়া প্ৰপাৰ বিহু লগত আ কৰিব গ'লে মানে হেটো জৰুৰী আৰু এখিনি মানে লাগিবই মানে তাতে তেতিয়া বিহু নাচা আৰু তেতিয়া মানে এখিনি গোটেইখিনি পিন্ধিব লাগেই।
অ' এবাৰ চাগে নেক্স কাতি অ।
উ ইমান নেক্স কাতি বিহু আহিব কিন্তু কাতি বিহু আহিবলেকে টাইম আছ আৰু কাতি বিহু নৱেম্বৰ বা অক্টোবৰৰ শেষত আহে।
অ' সেইটো। কাতি বিহুত বা কি কৰে?
কাতি বিহুত, কাতি বিহুতটো হৈছে খেতিৰ কাৰণে তাত মানে মানে খেতি বিলাক শুকান হৈ যায়, নতুনকে গজিব ধৰে হেকাৰণে মানে উ সেইকাৰণে উৱা, এইটো মানে ক'ব গ'লে চহৰৰ ক্ষেত্ৰত নহয়ে কাতি বিহুত। অ' কিনো তথাপিতো আমাৰ মাহত যিহেতু গাঁৱত থাকি থা থাকি কিনে আহি কিনে চহৰত হৈছে, চহৰত এতিয়াহে ম বোলো হেইকাৰণে মানে মাহতে মানে তিনিদিনা মানে তুলসীৰ পুলি ধুৱাই তাৰ তলত চাকি নিয়ে, কণ্টিনিও কাটি মাহটো চাটি নিয়ে আৰু এনে গাঁৱত ক'ব গ'লে কাতি বিহুৰ দিনাখন মুকলি পথাৰত গৈ কিনে চাকি দিয়ে তাক, যাতে ধানখিনি এইবাৰ ভাল হয়।
অ' হ'ব দিয়। এবাৰ বিহুত যাম বুলি ভাবিছোঁ ৰ'বা।
উ আহিব।
উম জালে জালা তোমাৰ ততে থাকিম তাৰ পিছ
অ', অ' আহে মা এনে কিন্তু আহি মই গ'লে কাতি বিহুতকে তুমি হয়তো ভোগালী বিহু বা ব'হাগ বিহুত আহিব লাগে, তেতিয়া চাব লগা বহুত থাকে, কাতি বিহুত মানে অকল এই চাকি দিয়া আ এনেকুৱাটোৱে থাকে। বাকী এনেকে একো কাৰ, কাতি বিহুতোক আমাৰ ক'ব গ'লে কাতি বিহুত কঙালী বিহু বুলিও কোৱা হয় ত সেইকাৰণে মানে কাতি মানে যিয়ে নতুন, সেইখিনি সময়ত নতুন-নতুন সময়, নতুনকে ধান আহে মানে সেইখিনি সময়ত সময়ত ক'ব গ'লে মানে আগতে মানে গাঁৱৰ দিনাক মানুহ চিনা যে মানুহ খোৱা, বোৱা নোহোৱা হৈ যায় আৰু কম হৈ যায়। চাউল যিহেতু তেতিয়া নহয় চাউলটো মুঠি থান হিচাপত গজিব ধৰে হেইকাৰণে মানে কয় যে কঙালী বিহু তাতে মানে বিখিনি খোৱা লোৱাৰ নাথাকে। হেকাৰণে আহিলে মানে হয়তো তুমি ভোগালী বিহুত বা বহাগ বিহুত আহিব লাগে। বহাগ বিহুতো বহাগ বিহুত খাব কাৰণো থাকিয়ে থাকে। তাকে লগতে বিহু বাকী মুকলি বিহু প্ৰগ্ৰেমছ ফাংচনছ এইবিলাক চব থাকে এইবিলাক চব থাকে এইবিলাক চাব পাৰি আৰু
অ বহাগ বিহুতে যাম দিয়া আৰু প্ৰগ্ৰেম চাম বিহু নাচ। চিমে কে লাগে
এইবছৰ নহয় নেক্সট বছৰ এই মাহ মই আহিলে
অ নেক্সট বছৰে যাম দে আৰু।
উম একেেলগে ভঙালে মানে ভোগালী বিহুত। আহিবা তেতিয়া মানে তোমাৰ টাইমটো মিলাই মেলাই মিলাই পিনে আহিবা আকত ভোগালী বিহুতে আহিবা একেলগে তাৰপিছত বহাগ বিহলৈকে ৰখিব পাৰিম আৰু
অ সেইটো এ পিঠা চিঠা বন জানে নাই তুমি মইতো ইমান নাজানোৱে
উম না মইয়ো মানে এনে মানে সেনেকে বনাব নিদিয়ে যিহেতু মায়ে মানে এইবিলাক কিন্তু মানে সিহেতু ছোৱালী ন শিকিবতো লাগি কেনে মানে অকল ভালটোৰ সময়তে যে দুখন এখন পিঠা বনোৱা চায় আৰু এনে মাল লগত চব খিনি লাগে। মেলি নিওঁ আৰু নাৰিকল ৰুকি নিয়া নাৰিকল কটা নিয়া আহ পিঠাগুড়ি খুন্দি দিয়া
সেইবিলাক কৰিলো আৰু
উম পিঠা খাই কাৰণে ভাল লাগে দৈ চিৰাও খাই বোলে আমি ইয়াতে খাওঁ আৰু
অ মানে ভোগালী বিহুত মানে ভোগালী বিহুটো মানে খুৱাৰে হয় ভোগালী বিহুটোত মানে খাব কাৰণে পতা হয় মানে এনেকে কয় আৰু সিদিনা মেজি জুই জ্বলাই কেনে মানে আগদিনাখন ৰাতি পাৰ আগদিনাখন উৰুকাৰ দিনাখন ৰাতি মানে মেজ মেজি বনাই পেলাই মেজি ভিতৰত থকা হয় মিজিবলৈও কয় ভেলাঘৰ বুলিও কয়। সিদিনা তাতে গাঁৱৰ মানুহবিলাকে থাকি কিনে। তাতে যোনে যি খায় আৰু হয়তো হাঁহৰ কোনোবা হাঁহৰ মাংসও খাব পাৰে পাৱাৰো খাব পাৰ্বনবোৰ ছাগলী খাব পাৰিবা ব্ৰয়লাৰ খাব পাৰে কোনোবা লোকেল খাব পাৰে যাৰ সেই ইচ্ছা সেনেকুৱা এটা খানা খাই পনে খানা খাই পিনে ৰাতি। স তাতে থাকে খেলা ধ বা মেজি ঘৰত থাকে পিছদিনাখন ৰাতিপুৱা উঠি গা -পা ধুই ঘৰটোৰ জোৰ জ্বলাই দিয়ে আৰু। কোনোবা কোনোবা জোগাত নিমিয়েও জ্বলাই কেনে কাৰণ যিহেতু ইমান কষ্টৰে বনায় সেইবোৰ কিছুমান জাগাত জ্বলাই নিনিও এনে পৰম্পৰা হিচাপত সেইটো জ্বলাই দিব লাগিলে।
জ্বলাই আৰু বুত ধুনীয়া ধুনীয়ানাই মেজ বিলাক গাঁৱে, গাঁৱে গুৱাহাটীতো যে ইমান নহয়
এইটো ইমান নহয় কিন্তু তথাপিতো নিয়ম এটা কৰিবৰ কাৰণে সবৰে ঘৰে ঘৰে বা ওচৰ চবৰে ঘৰত অলপ সৰু চাই হ'লেও কিবা এটা বনায় আৰু যাতে নিয়মটো থাকি যায় আৰু পৰম কৰা থাকে যাতে, এৰি নিব ন এৰি নিব লগা নহয় আৰু
অঁ সেইটো নুডু পিঠাৰ ভিতৰত। হেৰি ভাল লাগে এইটো কি কয় চুঙা পিঠা আৰু যে ম'হৰ গা গাখীৰ দৈ
উম হুম হ এইটোতো আমাৰ অসম মানে গোৱাত। বেছিকে পোৱাই নাযায়ে গাঁৱৰ ফালে মেজিকে পায়। মেজি জ্বলাই পেনাই এনেকে ডাঙৰক সেৱা কৰি কিনে ঘৰত খাবলৈ মাতে আৰু যে। চাহ খাবলৈ মাতে চাহ খাই মেলাই জলপান দিয়ে দৈ চিৰা কুকুৰ এনেকে খাওঁতো বহুত দিনৰ থাকে মোৰ মানে এনেতো বহুত কিবা কিবি পিঠা আছে বাট মইতো চমৰা পিঠাৰ নাম নাজানোঁ। মকন তেল পিঠা আৰু মাটি বগা বগা পিঠা কথা এটা আছে সেইটো জানোঁ তিল পিঠা নাৰিকলৰ পিঠা নাৰিকলৰ লাড়ু গুড়ৰ লাড়ু তিলৰ লাড়ু
অঁ আৰুতো বিহু হয়, সাত বিহু হয় বুলি কিবা আৰু গৰু বিহু হয়
উওঅ সেইটো ব সেইটো বহাগ বিহুৰ সময়ত হয় বহাগ বিহত মানে বহাগ বিহত সাতটা বিহু হয়, ফাৰ্ষ্টতে গৰু বিহু তাৰপিছত মানুহ বিহু। হয়, গোসাই বিহু এনেকে সাতটা বিহু হয়। মানুহ বি গৰু বিহু দিনাখন নৰ্মেলি মানে গৰুক গা ধোৱা হয়। গৰুক পূজা কৰা হয় আৰু গাই গৰুক তেনেকে গা ধুৱাই। মিলি পেলাই তাক মানে বেঙেনা চেঙেনা খুৱাই যেনেকে মানুহ বিহু দিনাখন মানুহে নতুন কাপোৰ পিন্ধে আৰু তাক মানে ন নতুন পঘা দিয়া হয় সেইডাল গলত বান্ধে আৰু সেইডাল। তেনেকে গৰু বিহু গৈ কিনে আকৌ সিদিনা আকৌ তাৰ পিছদিনাখন মানুহ বিহু দিনাখন মানুহে সৰুৱে ডাঙৰক সেৱা কৰে গা পা ধুই মেলাই মানে সৰু ডাঙৰক সেৱা কৰে নতুন কাপোৰ পিন্ধে
উম, সেইটো সাত বিহুৰ দিনাখনখন বোলে অ আৰু বোলে কিবা এটা বিহু আছে শাক খাই সেইটো বিহুত।
অ একদম লাষ্টৰ বিহু দিনাখন মানে লাষ্টৰ বিহু দিনাখন চাগে শাকৰ শাকৰ শাকৰ বিহুটো নিকি মানে নামটো মই পাহৰিলো। সিদিনা মানে পাৰিলে আৰু যিমান যি শাক থাকে আৰু গোটেইখিনি খাব লাগে। আপোনাৰ সকলো শাক পোৱাটো অসম্ভৱ কথা। সে মানে যিখিনি পোৱা যায় আৰু সিখিনি খোৱা হয়। হুম হুম হুম
এশ সাতবিধ শাক খাই নেকি বহুত খাই মানে ইমানটো নাপাই দিয়াচোন।
পায় বাৰু পালে আৰু খাব পালে ভাল আৰু তেতিয়া নিয়মটো কৰা যাই আৰু।
উম দিয়া এইবাৰ বিহুত যাম দিয়া থাকিমো একেলগে বিহু এনজয় কৰিম চেলিব্ৰেট কৰিম।
অ অ আহিবা।
অ, দিয়া তে হ'ব দিয়া।
অ'অ' দিয়া।
উ